অ কি কৰি আছ
এ এতিয়া এনে আছো শুই আছিলো উঠিছো তই কি কৰিছ
মইয়ো মই এইফালে ওলাই গৈছিলো যে এতিয়া ঘৰলৈ আহি পাইছোহে
অ
ঘৰত আহি পাইছোহে অলপ আগত
অ চাহ তাহ খালি নে নাই
চাহ চাহ খাম হে খাম হে চাহ খামহে বনাওগৈ অলপ এতিয়া তই খালি
অ এই নাই খোৱা খাম আৰু
আজি দেওবাৰ কি কৰিলি দিনটো ঘৰতে আছিলিটো অফিচ বন্ধ
আজি দেওবাৰ অ অফিচ বন্ধ আজি ঘৰতে আছিলো আজি মানে ঘৰতে থাকি চুলিৰ যতন ললো চুলিত কিবা কিবি লগালো মানে হেৰি। এল'ভেৰা, এল'ভেৰা তাতে আহ জেতুকা দিছোঁ তাৰপিছত জোৱা ফুলৰ পাত পিচি পেলাই মানে আ মূৰত চুলিত লগাই দিছোঁ আৰু।
অ, অ তেনেকে লগাই থাকিব লাগে।
অ। আগ চুলি খিনি মানে আগটো ফাটি গৈছে সেইকাৰণে সেইটো লগাই আছোঁ। লগাই পেলাই পিচি পেলাই মানে লগাই কৰি পোন্ধৰ বিশ মিনিট এনেকে ৰখাই থৈ দিছোঁ।
অ'।
তাৰ পিছত আৰু ধুই দিছোঁ। অ নাই, নাই চেম্পু চেম্পু দিয়া নাই খালি পানীৰ লগতে ধুইছোঁ।
অ দুদিনমান পাছত চেম্পু মাৰি দিলে হৈ গ'ল আৰু নহ।
অ, অ দুদিনমান পাছত নহ'লে আজিয়ে যদি চেম্পু লগাই দিয়ে তেনেহলে মানে। কালাৰ টো গুচি ৰং টো গুচি যায়গৈ।
অ। এই চুলি ভাল হেৰি লগালে ভাল হয় ।
অ।
আৰু এইটো ঔ টেঙাটো যে আমি খাওঁ টেঙাটো। অ সেইয়া ঔ টেঙাৰ বীজটো যে ওলাই। হেল্ল'। অ সেই ঔ টেঙাৰ বীজটো ওলাই যে সেইটো লগাব লাগে। এতিয়া চুলি কেইডাল ধুনীয়া পিছল হৈ থাকে।
মাটিমাহ, মাটিমাহ পিচি সেইখিনি লগাই দিলেও ভাল হয়। অ। অ। মই লগাই থাকো মাজে, মাজে। তেনেকে লগাবিচোন।